হেল্ল', এ এনে আছো। তুমি কি কৰিছা?
মই এয়া বহি আছো ইমান গৰম।
অ' এ গৰম মানে আৰু নকবা, গৰমত থাকিবই পৰা নাই।
উম' কাজিয়া কালি একেবাৰে মানুহৰ বিহু দেখুৱাই দিছে।
উম' দেখুৱাই দিছে। অ' উম' চাহ নাই খোৱা। অকণমান লাহে-লাহে হে খাম আৰু সন্ধিয়া লগা চাহকাপ একেবাৰে খাম আৰু।
অ'হ। এ চৰ্বত খালোঁ, ফ্ৰিজৰ পানী অলপ আনি লৈ এই আমাৰ কি বুলি কয় এইটো হেৰি খুড়াহঁতৰ ঘৰৰ পৰা। তাৰ পৰা সেই ঠিকছে একদম মানুহ এগাল একদম, চ' মাটি গোটেই গাল একদম চৰ্বত নেমু চে চিঙি আনিলোঁ বাৰীপা, নেমো চিঙি আনি ঠিকমতে চাপা চৰ্বত খালোঁ।
ভাল, ভালে কৰিলা আমাৰো চৰ্বত খালোঁ বাৰু, সেই কিন্তু ফ্ৰিজৰ পানী নহয় এই ল'ৰাটোৰ কাৰণে ফ্ৰিজৰ পানীয়ে চৰ্বত খাব নোৱাৰোঁ।
ল'ৰা কি কৰিছে?
ল'ৰা আছে খেলি আছে।
অ'হ।
ভাত, ভাল-ভাল। তোমালোকৰ ভাল? মা ভাল ঠিকে আছে নে?
মোৰ ভাগৰ আমাৰ ভালে বাৰু, মা ঠিকেই আছে বাৰু এতিয়া।
অ' যাম-যাম-যাম যামকে যাবলৈ হোৱা নাই, এদিন এই আমাৰ ওচৰৰ এই বোৱাৰীজনী নিজে
অ'হ।
এ' আমাৰ ল'ৰাৰ লগৰ ছোৱালীজনী যে, তাই তাই মই যাম-যাম পাতিয়ে থাকো, পাতিয়েই থাকো এতিয়া লগতে ৰোৱা দিনে পালেহি, সেইদিনা সেই পলিঅ' খুৱাবলৈ যাওঁ তেনে মোক কৈছিলে বল লং হ'লে তাৰ পৰা আহোগে ইমান দূৰ বোলো কেনেকে যাম ইয়াৰপা পলঅ' খোৱাৰ পৰা খোজকাঢ়ি কাঢ়ি।
ই আই নাহে আৰু নাহিব নালাগে আৰু নেকি অ' এই ভাবি থাকোতেই যাব আৰু
তাকে বিয়াতে যাম বুলি ভাবিছিলো।
বিয়াতে আহিব নেকি? নালাগে অ' ইমান দিন চাই থাকিব এই এতিয়া আহিব আকৌ এদিন আপোনাৰ সি তেতিয়াই অহা কথা আছিলে।
তাকেহে যাম যাম যাম যামকে চোন হোৱাই নাই জানো এ মানে কি হয় দেই লগ কেইবাজনীও যদি যাম বুলি পতা হয় নহয় নিমিলেহে নিমিলে।
তাকেহে নাই আকৌ সিদিনাখনি এইকন এইকনপা আহিব পাৰে দেখোন।
এই ইজনী মানে লগ ইজনীক লগ ধৰিলে সিজনীৰ তাইম নাইকিয়া হয় সি জনীক লগ ধৰিলে সিজনীক টাইম নাইকীয়া নহয় এজনীকো এজনীকো এৰি থৈ যাবও নোৱাৰি।
অহ।
সেই তেনেকুৱা হয়গে আকৌ। বাকী এতিয়া কি দোকানতে আছা? দোকান দিলা হেনো?
দোকান এখন দিলো সৰু হোৱাকে দাদাই মই
অ মই আকৌ গম নেপাওঁ৷ আমাৰ বাইদেউৱেহে গম পাইছে আমাৰ বায়ে গম পাই পেলাই মোক কৈছে৷ বোলে সেই দোকান এহঁতৰ দোকান আছে দোকান দিছে৷বোলো জানো পা গম নোপাও দেখোন মই কালি ইমান মালিকক সুধিলো সুধি পেলাই যে জানো পাই মই দোকান এখন দিয়া দেখিছো, সিহঁত হয় নহয় গম নাপাওঁ৷
অ, এ হ'ল আপোনাৰ আজি কিমান এ এসপ্তাহ মানেই হ'ল হ'বলা৷ সেই দাদাও সেই মানে কাম হেৰিয়ত মেদলে গৈ থাকে যে মেদত ইমান গৰম এতিয়া, গৰমত সি কাম কৰিব নোৱাৰে৷ অ', তাৰপৰা ম বোলো ধেৰি অ, দুইটাই মিলি দোকান এখনকে দিওঁ ব'লা, যি হয় আৰু সৰু-ডাঙৰ বোলো প্ৰথমতে বোলো সৌ পৰাই নো ডাঙৰ হবগৈ৷ চাৰ পিছত সেয় আছে দোকান খনকে খুলি পেলাই সেই আছোঁ, এতিয়া সি না তাক লখিমপুৰলৈ গ'ল কাম এটাত তাৰপা, অ, আজি মই এতিয়া এই ব্ৰইলাৰ আনি আকৌ ব্ৰইলাৰ চ্ৰলাৰ পানী গৰম দি ব্ৰইলাৰ গুচা আম আকৌ ভাইটিয়ে মই মানে কাটিব ভাল কে নাজানো৷ তাপা আকৌ সেই ভাইটিয়ে ব্ৰইলাৰটো তাক ফোন কৰিলোঁ বোলো আহচোন ব্ৰইলাৰ এটা হেৰি টা আছে তই কাটি মেলি দেহি আকৌ সি বেচা আহি কাটি দিছেহি
অ',
জ্বলালো, ধূপ-চুপ জ্বলাই, পানী-দুনী চটিয়াই এয়া বহি আছোঁ এতিয়া৷
ভালে কৰিলা দিয়া, এনেই থকাতকে হেৰিকে কৰি লৈছা সেইখনকে কৰি লৈছা হেৰি নহয়, নহ'লে এনেই টাইম বিলাক নেযায়-নুপুয়াই নিচিনা লাগে।
অ', দিনডাল, ৰাতিডাল, অশান্তি লাগে ৷ সেটো কাৰণে বোলো যি হয় হব আও বোলো৷
ভালে কৰিলা, ভালে কৰিলা আজিকালি আৰু এতিয়া ৰোৱাত ৰোৱাত তোলা কি হ'ল তোমালোকৰ? ঘৰ আছে নাই?
আছে ৰোৱা-তোলা এ আজি হাল বালে নেকি? আমাৰ, এবাৰ, এচৰা মাটি হেৰি কৰিলে আৰু এইবাৰ তাৰপিছতে এতিয়া এই কি বুলি ট্ৰেক্টৰ লাগিয়ে আছে, ই মাত শুনিয়ে আছোঁ ৷
অ', আমাৰ চোন কি কৰো জানো কঠীয়া ডাঙৰ হৈছেগে বাৰু ৷ হাল বোৱা হে নাই, এচা বাই থৈছে। তাৰপৰা চাহ বাই পেলাই আকৌ বাকী একেবাৰে ৰুব সময়তহে কি চাহ বাই পেলাই বোকা দিম দিম আৰু মানে গৰু গাই নাই নহয় অকল ট্ৰেক্টৰ বোৱাহে আজিকালি আৰু।
তাকেহে, আমাৰ সেই আগত আমাৰ ই আকৌ কাষৰ ঘৰৰ জেঠুৱে একদম ট্ৰেক্টৰ নল গাই, গৰুহে বাই।
অ',
এইফালে গৰুৱে ট্ৰেক্টৰতকে গৰুৱে বোৱা হেইটো হেৰি আকৌ এই মাটিতো ভাল
ভাল গৰুৱে হাল বোৱা খেত খেতিটো বহুত ধুনীয়া হয়, এতিয়া ট্ৰেক্টৰত তোমাৰ গৰুৱে তোমাৰ হাল বাই পেলা গৰু মুত পৰিলে গৰু গোবৰ পৰিলে, তুমি ট্ৰেক্টৰত পেট্ৰলহে পৰিলে, তেলৰ গোন্ধহে। তেলৰ হেৰিটোহে যায়, সেইকাৰণে ইমান ভাল সাৰটো নেপায়, সাৰটো, ট্ৰেক্টৰে বালে সাৰটো কাটেহে৷ এতিয়া উপায় নাই নহয়, আজিকালি আ, মানুহে কোনেনো পথাৰত গৰুৱে হাল বাই ঘূৰি ফুৰিব কোনো নকৰে। এলেহুৱা হ'ল চব মানুহ।
তাকে হে, আৰু আজিকালি অ, মানুহ নিজে হেৰি নকৰে বেলেগৰ
বেলেগক লগাই অ', এতিয়া গৰম টো হয়নে আজি এইটো ৰ'দত মাতি ৰুবলে আমি এতিয়া উচ-পিচাই থাকিলে কি হ'ব? কোনোবাইটো তিন তালা চাইতলা বিল্ডিংৰ ওপৰত কাম কৰি আছে।
সেইটোৱে।
পকা ৰাস্তাৰ কামটো এতিয়াও কৰিয়ে আছে মানুহে। আমি ঘৰ ফেনৰ হাৱা লৈ লৈ উছ পিচাই সেইকাৰণে পতককে তাপটো মাৰি দিছে যে। বেছিকে তাপটো মাৰি দিয়াৰ কাৰণে মানুহ ন সেৰিটো বেছি হৈছে মানে গৰমটো বেছিকে পাইছে।
অ' তাকে সেই আগৰ কেইদিন বুলে বৰষুণ দি দি, এতিয়া মানুহে মাতি ৰোৱা টাইমত ৰ'দ দিছে।
ৰ সেইটোৱে সেইটয়ে আৰু হেৰি নহয় উ খৰ মাৰি দিব আৰু চেচ আৰু।
তাকে হৰ এতিয়া কি হব এতিয়া আকৌ মানুহে মাতি মেলি ৰুই মেলি বৰষুণ কাৰণে হাবা ধুবি খাব।
হাৱ ধ খাব উম আমাৰ বাৰু দুইফালে আমাৰ জনে কৈ আছে খৰ হলেও যি হ হলো আৰু দুইটা চাইডে পুখুৰী আছে পানী মটৰ লগাই হলো হেই কৰিম, ৰুমেই আজি কৰ ৰৰু।
হৌ আমাৰ শিবা কি হ'ল আপোনাৰ শিবা কেনেকুৱা কিবাৰ মানুহে দেখোন বহুত মাটিয়ে ৰোৱা নাই।
ম বহুতেই ৰুব নাই আৰু যি যি ৰুইছে তাকো পোকে খাইছে।
অ' আমাৰ পোকে খাই মানে আপোনাক কছো নহয় দাদাই মই কি অৱস্থা, আমি তিনটামান বজাতে যাও গোটেই ঔষধ মাৰি মাৰি মানে আপোনাক কৈছে নহয় দেখিলে চকু মানি ওলাই যাবগৈ।
সেইটোৱে উ চবৰে হৈছিলে আমাৰক নখালে দেই।
অ' কিছুমানৰ কিছুমানে নাই আমাৰ আকৌ সেই পথাৰ চাৰদৰ মানুহ ঘ যে একেবাৰেই নাই। কিন্তু পিছত আকৌ সেই সিহৰ পৰা আকৌ মানে গুৰিতটো থাকিলে যে, তাৰ পিছত ৰা ধৰক এ পোক খিনি গুচি গ'ল গুচি যাবছ আকৌ সেই নিজে নিজে ধৰক এ তাকে ধেৰ ঘাঁহ গজিলে। বন গজি গ'ল।
আহ।
খোৱা পিছত, আপোনাৰ কচোনোন সেই হেৰি কঠিয় নে বন নে ান হৈ বই নোৱাৰবা ইমানেই বন গুচি গ'ল।
আমাৰ জানোৱা এই এইবাৰ বা কি বিহু দেখুৱাই।
হ এ মাম
দিলো
তাকে হ ইমান কিনো ভগৱানে কৰিছে।
উ কিছুমানৰ যে উদগতি নহলে আমাৰ বাৰু দেই নেখালেহি আ আমাৰ স খিনি পোক নাপালেহি যেনিবা, অ' সেই আমাৰ বা একো নহলে কিন্তু কি আমাৰ এই আমাৰ কাষৰ ওচৰৰ হেইম এই মানে আধিৰুৱে লোকৰ সিহঁতৰ একদম মানে মঢ়াটোও নাইকিয়া কৰি পেলালে মানে এনেকুৱাকে খালে। আৰু কাষত কঠীয়া আছিলে পিছত কঠিয় খিনি ৰুম বুলিলেও কঠিয় খিনি পৰ্যন্ত খাই পেলালে।
এই খাই চাব না আমি কৈছো না আমাৰ চকু পানী ওলাই গৈছে কি হব এতিয়া বুলিবা এনেকে হলে কে তেনেকে আকৌ ধান কিনি ধান হব, আৰু সেইমতে ধানো ইমান ভাল নহলে নহয়।
নহলে ন?
উম হুম, আপোনাৰ কৈছ নহয় এটা এটা থোপাতে আপোনাৰ কমেও হাজাৰটা
অ' দেখিছো নহয় তেতিয়া আৰু প্ৰথম মোবাইলত দেখি ো আমু অমুক খাইছে বোলোৰমুকত খাই বিহুৰীয়াত খাইছে উত খাই তত খাইছে তোত খাইছোৰপিত দেখিছো একম মাহী দু খোন আমাৰ ঘৰৰ কাষ চাপিলেহি দেখিছোগে নহয় একদম। আমাৰ আকৌ সেই মাহতৰ তাৰ ঔষধ মাৰি দিলে দেই ঔষধ মাৰ পিছত মানে পিছদিনাখননৰ পিছদিনাখন গৈছো মানে গোটেই গোন্ধ উঠি আছে পথাৰত গোটেই পোকবোৰ মানে পানীত পৰিু আছে ঔষধৰ জালত। চব মৰি গ'ল কিন্তু, কি ঔষধ দিলা জানো ফাৰ্ষ্টতে দিয়া ঔষধেই একেবাৰে হেৰি হৈ গৈছে।
অ' আমাৰো সেই ঔষধ মাৰিছে আমাৰ কি হয় কাষতে পুখুৰীতটো আছিলে নহয়। তাৰ পৰা জাহান ন সতগাল মাৰ দিলো আহ আহি গোটেই পুখুৰীৰ বন একদম কোল্ল মানে মাৰি।
অ' সি তাৰপ খ আহি তাত খাই দিলে মানে।
অ' আপোনাৰ কৈছে নহয় একদম গানোম ডাল ডাল খাই গৈছে গৈ মানে আপোনাৰ কেনে কুৱাই বেয়া লাগিব এ তাত থোকতে যেতিয়া হাজাৰটা পোক থাকে আৰু। ইমান, অ' ইমান কষ্ট কৰি যেতিয়া এই ব বাৰিষা কালত গোটেই ৰুই মেলি যদি ইমান কষ্ট কৰি তেনেকুৱা অৱস্থা হয়, কি হ'ব। গৈ লাষ্টত ঐ ফোনা ফোনি দাদাই মই কান্দি দিছোঁ গৈ মেলি
ইমান কষ্ট কৰি, দেহা মাৰি ল'ৰাটো, ছাৱালীজনী ডাঙৰ হৈছে নে?
ছোৱালীজনী ডাঙৰ হৈছে, তাই এতিয়া আপোনাৰ হেৰি নহয় ন মাহ সোমাব এতিয়া।
অ' আৰু কেইমাহ মাহৰ পিছত খোজকাঢ়িব আহ
উম, চুঁচৰিব পাৰিছে কিন্তু হ'লেও ইমানকে চুঁচৰি পোৱা নাই তাই সেই ছোৱালী জনীৰ বেমাৰ উম, জ্বৰ। কালি জ্বৰখন উঠিলে, এতিয়া অকমান ভাল পাইছে হ'বলা।
এই ল'ৰা ছোৱালী জৰ হোৱাতকৈ নিজৰ হোৱাই ভাল পায়।
সঁচাকেও ইমান ৰখ হয় নে একদম খাবলৈও মই অকমান
বৰ শাস্তি, বৰ শাস্তি, ল'ৰা ছোৱালী এই মই হেইদিনাখন দেখিছোঁ নহয় পলিঅ' খাবলৈ অনা দেখিছিলোঁ।
সেয়া হৈ দেখিলে মুখখন হৈছিলে সে আকৌ অকণমান আকৌ
এই সেই ল'ৰা ছোৱালীবোৰ সেই অকনমান আ হেৰি হয়হে টোপুপীয়া পৰেহে আকৌ বেমাৰ আৰম্ভ হয়। আমাৰ দেখা নাই জানোঁ সৰুতে ইমান ধুনীয়া টোপটুপীয়া বিয়েৰো আছিলে, এতিয়া মানে
সিও বৰ ক্ষীণালে নেকি এতিয়া তাক তাক কৰ'বাত দিলে নেকি?
নাই দিয়া, নাই দিয়া, এই দিম হে
এই স্কুলতো ননা হ'ল, মই বোলো ল'ৰা বহুত দিন দেখা
এই নেযায় আকৌ অগনাবাদিলে বাকী বৌৰ স্কুলত দি দিলে যে
আহ
স্কুল নাযায়। তাৰপৰা সেইদিনা সেই বাইদেৱে ডাক্তৰৰ খেলা বস্তু এটা দিল ফুচুলাই যাব বুলি তাৰপাৰ সেই অ'যোৱা কথা আছিলে কালি পৰহি সি মানে এতিয়া। যাবলৈ হোৱাই নাই মোৰহে টাইম নাই কালি গ'লো এই মাহঁত তালে মাটি ৰুবলৈ তাৰপৰা মাটি ৰুই আহি আজি ৰাতিপুৱা পাইছোঁহি। তাৰপাৰ আকৌ এতিয়া নিজৰে ৰুব হ'ব জানোঁ কেতিয়া কি কথা
তাকে ঠিক আছে দিয়ক। তেতিয়া মই দোকানৰ মানুহ আহিছে।
অ' অ' খবৰ খাতি এটা লৈ থাকিবা মাজে
অ' লৈ থাকিম দিয়ক। আপুনিও ফোন চোন এটা কৰি থাকিব হোন আহ ঠিক আছে দিয়া বাৰু।